হেল্ল' অ শুনি আছোঁ উম' শুনি আছোঁ কি কৰি আছা?
মই তোমাৰ এই আছিলোঁ অকমান এই এনে বহি আছিলোঁ। গছৰ তলতে গৰম পৰিছে অকনমান ৰ'দ দিছে মানে।
উম', উম',। পাই এয়া ময়ো এনেই ফেনৰ তলতে বহি আছোঁ ভাত গিটা খাই। উম', খালো অ' বাকী খবৰ ভাল?
খবৰ খাতি ভালে ভালে ভালে তোমালোকৰ?
এইয়া আছোঁ বাকি খেতি-বাতি কৰিছা নে নাই?
খেতি -বাতি এবাৰ কৰিছে বাৰু গতিকে তোমাৰ হেৰি পথাৰলৈ যাবহে হোৱা নাই। যাব আৰু লাহে লাহে। হাল -চাল হা হা হাল, বোৱা নাই হাল বাব আৰু এতিয়া তাৰপিছতে যাব লাগিব পথাৰৰ পিনে।
উম-উম বাকী কলেজ - চলেজ বন্ধ দিলে নহয়?
কলেজ বন্ধ দিলে তোমাৰ গৰম বন্ধ আহি গ'ল আৰু এতিয়া কলেজ পঢ়িব লাগিব অ, এতিয়া।
বাকী এতিয়া বন্ধত লগৰবোগলগত এ ফুৰিবলৈ যোৱা হ'ব নে নাই?
বন্ধত তোমাৰ অকমান যোৱা কথা আছিলে। সময় সুবিধা-সময় সুবিধা মিলিলে যাবই লাগিব চাগে।
উম, বাকী তোমাৰ লগৰবোৰ লগৰবোৰৰ মাজত সুৰা পান কৰা লগৰ তোমাৰ ফেনচ আছে নে নাই যে গুটকা চুটকা খাই?
এ কি মানে-মানে শুনিবা এতিয়া মোৰ মানে আহ মই মানে তোমাৰ এনে চবৰ লগতে ইমান নাথাকো মানে আচলতে প্ৰথম কথা কিন্তু অ, এনেই থাকিব বিচাৰে কিছুমান আছে তেনেকুৱা ধৰণৰ আছে কিন্তু উম-উম এনে প্ৰথম কথ থা সেইবিলাক যিহেতু আমি সেইবিলাকৰ লগত জড়িত নহয় অ, আমি মানে এনে আমাৰ লগত থাকে যদিও সেই বিষয়টোত আমাৰ ওচৰলে বা কোনো ধৰণৰ হেৰি কৰি নাহে বা সেইটো দিখৌ সেইটো বিষয়ত তেওঁলোক আঁতৰি দিয়ে আমাৰ ওচৰ পাই। এনে থকাতটো আছে বাৰু দেই, থকাটো আছে। কিন্তু মই সেই অৱস্থাত তেওঁলোকৰ লগত নাথাকোঁ, আৰু সেই বিষয়ত মই নুসোমোওঁ আচলতে।
হয় হয় এতিয়া বৰ্তমান সময়ত তুমিতো হয়তো দেখিছা তোমাৰ ফ্ৰেণ্ডচৰকোলটো আছে মইও দেখিছো মোৰ ফ্ৰে যে সুৰাপান গাঁৱ এটা হয় বৰ্তমান সময়ত সুৰাপান গাঁৱত এটা ট্ৰেন হৈ গৈ হয়নে নহয় তোমালোকৰ ফ্ৰে
অ নিচ অ আজিকালি জেনজিৰ কাৰণে তোমাৰ গোটখা খোৱা বা সেই যোনটো সুৰাপানৰ কথা কৈছা ৰাগিয়াল জাতিয় বস্তু খোৱাতো আচলতে এক প্ৰকাৰৰ আচলতে নিচা মানে এক প্ৰকাৰৰ ট্ৰেন বুলিয়ে ক'ব পাৰা।
হয়-হয়-হয় এ সেই যি খুৰাপান সেইখিনি আচলতে এটা ট্ৰেণ্ড কিয় হৈ পৰিছে?
হয়-হয়-হয়-হয় আচলতে মানে আহ কথাটো কি হৈছে তোমাৰ বৰ্তমান আজিকালি মানুহে মদ ৰ্দান ৰোগত আচলতে সেইখিনি মানুহৰ মানসিকতা ইমানেই নিকৃষ্ট হৈ গৈছে যে মানু হে ফুৰ-ফুৰ- ফুৰ্তিৰ কাৰণে আচলতে কি কৰে নিজকে ডিতক্স কৰিব কাৰণে তেওঁলোকে সেই সুৰা সেৱন কৰে গম পাইছা মানুহে- মানুহে মডাৰ্ণ মডাৰ্ণৰ সেই সেইটো ষ্টিকাৰটো মানে সেই সুৰাপান কৰিলে বা গোট খাই পুৰন কৰিলে বা তেওঁলোকে ৰাগিয়াল যাটিয় বস্তু খালেহে তাৰ আচলতে সুখটো প্ৰকিত সুখটো তাত হে পায় বুলি ভাবে। এতিয়া মইতো এনে মইতো এনে দেখছো যে এনেকুৱা এনেকুৱ ঠাইত আচলতে মডাৰ্ণ ঠাইত পাৰ্টি নিচিনা একুৱা এখন ঠাইত নাইট পাৰ্টি বাৰ বিলাকত এনেকুৱা ঠাইতে কি হয় সুৰা সেৱন নকৰা ব্যক্তি যদি ক'ৰবাত পাৰ্টি থাকে খুৰা সেৱন নকৰা ব্যক্তিক আচলতে গণ্যই মানে মানুহ বুলি গণ্যই নকে তেওঁলোকৰ মাজত স্থানেই নিদিয়ে আচলতে।
নিদিয়ে হয় হয় তুমি ঠিক কৈছা হয়।
হয় হয় আচলতে ই সমা হয় হয় আচলতে সমাজখনক ইমান ভাৱ ইমানেই প্ৰভাৱিত কৰিছে এই জমি যোনটো বিষয়ৰ কথা, বিষয়টোৱে ইমানেই প্ৰভাৱিত কৰিছে যে আজিকালি খুব সৰু সৰু ল'ৰা ছোৱালীয়ে আজিকালি এই বিষয়টো বা এই ৰাগিয়াল জাতিয় বস্তুৰ প্ৰতি আসক্ত হৈ পৰিছে।
অ' আসক্ত হৈ পৰিছে।
ফলস্বৰূপে গোটেই আমাৰ ভৱিষ্যত প্ৰজন্মটো বা বৰ্তমান গোটেই প্ৰজন্মটোৱে আচলতে এটা বহুত বেয়া দিশে আচল স্বাস্থ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ দিশে মানে যথেষ্ট অধপতন হৈছে শাৰীৰিক মানে। মানসিক স্বাস্থ্য, এতিয়া মই তোমাক তুমি মোক যদিও সুধিছা মই তোমাক লগতে ইয়াৰ মই আচলতে সুধিব বিচাৰিম কাৰণ ই ট্ৰেন হৈ পৰিছে। মই অলৰেদি কৈছোৱে কাৰণ মানুহৰ পৰিৰ্বতন লগে লগে মানুহৰ মানসিকতা সলনি হৈ সেইখিনি হৈছে, এ তুমি কি ভাবা? বা কিছুমানে কিছুমানে ইয়াৰ কাৰণ কি কি হ'ব পাৰে ধৰা কিছুমানে এতিয়া ফূৰ্তিৰ কাৰণে খালে আৰু এনেকুৱা এনেকুৱা কিছু কি কি কাৰণ থাকিব পৰে যাৰ কাৰণে এজন ব্য্ক্তিয়ে সুৰাপান কৰিবলগীয়া হয়?
বৰ্তমান সময়ত যি অ মানে মই তোমাৰ ফ্ৰেণ্ডৰ্চকোলৰ পৰা কৈছো বৰ্তমান ফ্ৰেণ্ডসকল দুই এজন আছে ন সেই দুই এজনৰ পৰা ধৰি লোৱা উ কোন সন্মুখত কোনোবা ফিমেল ফেন আহিলে বা কোনোবা নতুন চিনাকি নহোৱা ব্যক্তি আহিলে তেওঁলোকৰ আ তেওঁলোকৰ ফ্ৰেণ্ডৰ পৰা দুই এবাৰ খুজি খায় আৰু যাৰ সলনি তেওঁলোকৰ এদিন নি লাগি য দেখা পোৱা যায় হয়ে নহয় হয়। আৰু সেই ফ্ৰণ্ডৰ্চাকলত যেতিয়া নিচা লাগি থয় আৰু এবাৰ খোৱাৰ পাছ আকৌ এাৰ ফ্লেগ চম মন যাব। তেনে কৈ গৈ কৈ গৈ তেওঁলোকৰ হয়তো মানে এটা ট্ৰেন বনি পৰেগৈ তোমাৰ।
হয় হয় হয় হয় আচলতে হয়। হয়।
হয়
গতিক হয়
এতিয়া বৰ্তমান সময়ত এ, হয় কোৱা?
হয় আচলতে কি হয় তুমি সেই যোনখিনি কথা কলা, এই এবাৰ খোৱাৰ পিছতে যোনটো নিচা বহি আচলতে এতিয়া আ বস্তু বোৰে তেনেকুৱা, কাৰণ বস্তুত ৰাগিয়াল জাতীয় বস্তু, প্ৰথম কথা তাক আমি কণ্ট্ৰল কৰিব কণ্ট্ৰল কৰিব নোৱাৰোঁ। ই কি হয় যায় এক প্ৰকাৰে আমাক মেন গোটেই মানসিকভাৱে মেনপুলেট কৰি পেলাই আচলতে আমাক। হয় নে নহয়? গতিকে গতিকে, তুমি কি ভাবা এই নতুন প্ৰজন্মটোৰ ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰা উচিত? বা এই বস্তুসমূহৰ পৰা কেনেধৰণে দূৰত থকা উচিত যাৰ ফলস্বৰূপে ইয়াৰ প্ৰতি আসক্ত নহয় যাতে।
মানে এতিয়া কেচ টো কি হৈছে উম বৰ্তমান সময়ত যি ফ্লেগম বাবে যিটো ট্ৰেণ্ড আকোৱালি লৈ হৈছে সেইটো আচলতে তেওঁলোকে ভুল ধাৰণা লৈ আছে আমি সেই ধাৰণাটো তেওঁলোকৰ পৰা আঁতৰাব লাগিব। আমি কি কৰিব লাগিব তেওঁলোকক আহ ক'ব লাগিব যে এনেকে কৰিলে এনেকুৱা ফে্ছ নাহয়, আচলতে এ তেওঁলোকেও এতিয়া বৰ্তমান সময়ত বুজি পোৱা নাই যে এইটো খালে কি হব পাৰে কিন্তু একচুৱেলি তুমি দেখিছা যে হয়টো গুটকা পেকটত লিখাই থাকে খালে কি কি অউপকাৰ হব পাৰে হয় নে নহয়
হয় চিগাৰেটৰ পেকেট বিলাক লিখি থোৱাই কেনেকুৱা ভয়ংকৰ ভয়ংকৰ বেমাৰ
হয় হয়
তথাপিতো কি হয় হয় তথাপিতো কি হয় আমাৰ আমাৰ সেই লোকসকলে কথাখিনি অৱজ্ঞান কৰি শেষটো আচলতে সেৱন কৰে মানে আচলতে কথাখিনি সেইটোৱে আহ আৰু মই এটা কথা বিশ্বাস কৰো আজিকালি মডাৰ্ণ মডাৰ্ণ যুগত এইটো বিশ্বাস কৰে আচলতে জিলিকি থকা বস্তুকে সোণ হিচাপে গণ্য কৰা হয় মানে অল লিটাৰ চিচ নট গ'ল্ড আমি আগতে পাইছিলো সেই কথাখিনি কিন্তু তেওঁলোকে আজিকালি বাহিৰ ৰ যোনটো বাহ্যিকতা সেই বাহ্যিকতাত বেছি গৈছে তেওঁলোক মূল আচলতে মানুহৰ মূল যোনটো চাবি কাঠি আচলতে সেই চাবি কাঠিটো বিচাৰি যোৱা নাই বাহ্যিকতা বা সুন্দৰতাক বেছি গুৰুত্ব দি তেওঁলোকে ফ্লেক্স মাৰিবলৈ গোৱা আচলতে সেই নিচাখিনি নিচাৰ জৰিয়তে তেওঁলোকে ফূৰ্তি বা আনন্দ লাভ কৰে সেইটো বুলি মই ভাবো
আৰু আৰু কোৱা
আৰু এটা সময়ত এতিয়া তুমি সুৰা পানৰ অন্যায় এটা কাৰণ হৈ গ'ল তুমি মানুহৰ আজিকালি কি হ'ল ষ্ট্ৰেচ ফেমিলি ষ্ট্ৰেছে হওক এইখিনি বা মানে যিকোনো বিভিন্ন কামৰ প্ৰতি ষ্ট্ৰেছ তুমি এতিয়া মোক অকণমান তোমাৰ তুমি তোমাৰ ধাৰণাৰে কোৱা মানুহৰ বৰ্তমান সময়ত এই মানসিক চাপটো ইমান বাঢ়িছে কিয় কি কি গুণ কমি আছে কাৰণ এটা মানুহে কি হয় দিন টো ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি এজন সাধাৰণ মিডোল ক্লাছ মানুহে কামৰ কাৰণে কামত যাব বা অফিচত গৈ কটাইগে সেইটো সময়ত নিজৰ পৰিয়ালৰ সময় দিব লাগে টান পায় আহ টান পায় মানে কম সময় কম হয় বা অন্যান্য কাৰণত পইচা পাতিৰ ক্ষেত্ৰত ষ্ট্ৰেছ হয় তুমি কি ক'বা সেইটোৱেও আচলতে কেনে ধৰণে প্ৰভাৱিত কৰিছে আমাক মানসিকভাৱে বা শাৰীৰিকভাৱে।
হয় হয় এতিয়া বৰ্তমান সময়ত উম দেখা পোৱা যায় যে যি। উ খাই থকাৰ ফলত তুমি ধৰি লোৱা এদিন নাখালা, সেই এদিন নোখোৱাৰ ফলত তোমাৰ গা চাটি ফাটি লগত তেজৰ যি আহ তেজত যি তাৰ নমুনা থাকে সেইখিনি বহুত উতাল হব লগত এনেকুৱা লাগিব যে তুমি সেয়া নোখোৱাকে থাকিবই নোৱাৰিবা এনেকুৱা হৈ যায় কিছুমান, আৰু হয়তো কিছুমানৰ দেখা যায় যে দিনতটো সেয়া নাখালে তেওঁলোক থাকিবই নোৱাৰে দিনত।
হয় হয় নোৱাৰে নোৱাৰে।
আৰু বৰ্তমানত সেই সকলো। আজিকালি ডকা ডেকা যি নগজনক সেইখিনি বহুত কম বয়সতে মৃত্যু হোৱা দেখা পোৱা গৈছে হয় নে নহয়?
হয় হয় এতিয়া এতিয়া তোমাৰ আজিকালি দুৰ্ঘটনা বিলাকৰ কথা চোৱা তাৰ ফলস্বৰূপে আজিকালি তোমাৰ দুৰ্ঘটনা বিলাক যে হয় সুৰাপান কৰি আজিকালি স কোনো নীতি নিয়ম নামানি বিলো বিলো এই ন মানে ওঠৰ বছৰ তলৰ ল'ৰা ছোৱালীবিলাকেও ফুৰা পান কৰি আজিকালি বা বা মানে যান বাহন চলা দেখা পোৱা যায়, তুমি আজিকালি দেখিছাই, গতিকে সেই বিষয়ে তুমি ক'বা মাক দেউতাকৰ সচেতনতা কিমানখিনি প্ৰয়োজন আছে।
হয় হয় হয়, মাক দেউতাৰ সচেতনতা বহুত প্ৰয়োজন আছে। একচোৱেলি, আহ তেওঁলোকে হয়তো গম নাপাব পাৰে কিন্তু আহ একচুৱেলি আজিকালি কি আৰু মাক দেউতাকৰ লগত দেউহ সন্কু যেতি খাকাগে তেওঁলোকে
তেওঁলোকে একচুৱেলি কয় এইটো খালি একো নহয়। তুমি কি ভাবা সেইবোৰ খোৱা ফলত কেনেকুৱা ধৰণৰ বেমাৰ হব পাৰো তুমি কি ভাবা?
অ প্ৰথম কথা চোৱা এই এলকহল জাতীয় যিসমূহ বস্তু আছে বা ৰাইগিয়েল জাতীয় যি বস্তু আছে, প্ৰথম কথা ই আমাৰ প্ৰথম ব্ৰেইনৰ প্ৰশস্তি কৰ্টেক্সই প্ৰথম কথা এফেক্ট কৰেহি।
হয় হয়।
সেই কাৰণে কি হয় সৰুৰে পৰা সম্পূৰ্ণ চিন্তা শক্তি বা ধ্যান ধাৰণা শক্তিটো বিকল হয় হৈ পৰে।
হয় বিফল হৈ পৰে হয় হয়।
হয় হয় যাৰ ফলস্বৰূপে আজিকালি ল'ৰা ছোৱালীবিলাকৰ হঠাতে খং উঠা হঠাতে কাৰোবাৰ লগত কাজিয়া লগা বা এই তোমাৰ ধৰ্যশীলতা গুণৰ অভাৱৰ কথা কৈছো, আহ অত্যাধিক অত্যাধিক স্পীডত তোমাৰ যান বাহন চলোৱা ক্ষেত্ৰত হয় এইবিলাক অৰাজকৰ সৃষ্টি হৈছে প্ৰথম ক ইয়াৰোপৰি ইয়াৰো উপৰি কি হয় ইয়াৰোপৰি কি হয় শাৰীৰিক তুমি সেইখিনি কথা কৈছা শাৰীৰিক যোনটো বেমাৰৰ কথা কৈছা যে তোমাৰ আজিকালি কিডনী, লিভাৰে হওঁক সৰুৰে পৰা সেইখিনি সেৱন কৰিলে কিমান ধৰণৰ ডেমেজ হয় সেইখিনি কথা আমি পাইছোঁ এতিয়া অ', কেইদিনমানৰ আগতে আমাৰ ইয়াতে এটা ল'ৰাৰ ক্ষেত্ৰত যথেষ্ট খিনি বেয়া লাগিলে আমাৰ, আহ ডিগ্ৰী পঢ়ি থকা এজন ছাত্ৰ তেখেতে মানে তেওঁৰ কি কৰে সংগত পৰি তেখেতে মানে কি কৰিলে খুব সণ সৰু বয়সৰ পৰাই সেই মাদক দ্ৰব্য হেৰি কৰিবলে ক্ৰমৎ তাৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে শাৰীৰিক অসুস্থতাই দেখাই দিলে আৰু হঠাতে এদিন কি হ'ল মানে বিচনাত মানে অত্যাধিক গা বেয়া হৈ পৰি পৰিলে তাৰপিছতে মেডিকেল লে তাতে তেওঁৰ মানে মৃত্যু হ'ল। এতিয়া গোটেই পৰি গোটেই পৰিয়ালত অকল সেইজনে আছিলে একমাত্ৰ ল'ৰা। আৰু গোটেই প্ৰথম কথা সমাজখনো যথেষ্ট বেয়া লাগিছে ছাত্ৰ বন্ধুসকললে যথেষ্ট বেয়া লাগিছে এজন বন্ধু হেৰাই গৈছে সেই ক্ষে হয়, হয়। গতিকে এজনে মোৰ অনুসৰি এজনে সুৰাপান কৰি আচল আচলতে তেওঁওৰে ক্ষতি নহয় গোটেই পৰিয়ালৰ গোটেই সমাজৰ গোটেই আহ পৰিৱেশটো আচলতে ক্ষতি হয়। বুলি ভাবো, তুমি কি ভাবা?
অ' অ', হয়, হয়, হয় নিশ্চয় হয়, কাৰণ তেওঁৰ পৰিয়ালৰ মাত্ৰ এজনৰ আছিল তেওঁ তেওঁ ম সেই পৰিয়ালটোৰ জীৱন সলনি কৰা মাত্ৰ একমাত্ৰ উপায় আছে কিন্তু তেওঁ যেতিয়া উমটো কোন থাকিব তেওঁ আহ এইঠাই
হা। হয় হয় হয়, এতিয়া আৰু আৰু এটা কথা আ হয়, হয়, হয়, হয়।
উম কোৱা, কোৱা।
আহ, তুমি এই এইটো কথা আৰু কি ক'বা যে, এই যোনবিলাক সমাজত যিবিলাক অশৃংখলতাৰ সৃষ্টি কৰে, সেই ক্ষেত্ৰত মাদকদ্ৰব্যৰ হৰি কেনেকুৱা ধৰা ধৰা আজি কি হয়, তেওঁ এজন লোকে যদি সুৰাপান কৰি আহে, ঘৰত এটা তোমাৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ল, হুলস্থুলীয়া পৰিৱেশটো মানে তেওঁলোকৰ সন্তানক কেনেধৰণে প্ৰভাৱিত কৰে, বা সমাজখনক কেনেধৰণে প্ৰভাৱিত কৰে, সেইটো তুমি কি ভাবা।
অ মই অ, অ, অপ্ৰয়োয্য কথা যত নেকি মানে আহ তেওঁলোকে সমাজক আহ মানে সমাজক বদনামো কৰি তোলে, যাকতনি কি ৰাইজে তেনেকুৱা। মানে তেনেকুৱা উত্তং মজলীক বেয়া পোৱা দেখা পোৱা যায়, আৰু মই ভাবিম এইটো বহুতো মানে কৰিব নালা থাকে একচোৱেলী এনেকুৱা কাম এয়া এতিয়া তুমি কোৱাচোন ম এইখিনিৰ পৰা আমি এতিয়া নি আমাৰ সুৰাপান কৰে সেইখিনি কেনেকে মানে মুক্তি লাভ কৰিব পাৰিব এতিয়া?
হয়, হয়, হয় প্ৰথম কথা প্ৰথম কথাটো হৈ গল আহ যিসকলৰ অত্যাধিক এতিয়া সুৰাৰ প্ৰতি আসক্ত হ'ল প্ৰথম কথা তেওঁলোক সুৰামু মানে নিচামুক্ত সিক কেন্দ্ৰলৈ যাব লাগে তেওঁ তাৰ কষ চািব লাগে বা সঠিক ডক্ৰ ওচৰলৈ যাব লাগে নিজৰ নিজে অনুধাৱন কৰিব ল আৰু দ্বিতীয় কথা গোটেই কথাটো গ'ল তেওঁৰ আচলতে পৰিয়ালটো বা পৰিৱেশটো কেনেকুৱা তেনেকুৱা কথা আচলতে তেখেতে পৰিৱেশৰ যদি সলনি ঘটাই তেওঁ যাৰ যাৰ এতিয়া কিছুমান সংগ দুোখতো হয়। যদি তেখেতে নিজৰ আহ সংগ সলাই বা পৰিৱেশৰ পৰিস্থিতি যদি সলনি ঘটাই তাৰ ফলস্বৰূপে তে নিচাৰ মুক্ত হ' আৰু মই নিচা মুুক্তি কেন্দ্ৰৰ কথা কৈছোৱয়ে আৰু অভ্যাস অভ্যাসেই ন কৰ্ণ প্ৰেশ হল গতিকে অভ্যাসে এ প্ৰতি প্ৰত্যেকটো কাৰ্য এটা অভ্যাস পৰিণত হয়।